শুনিছো কি কৰি আছা
এ এনেই আছো এনেই অকনমান বাহিৰত বহি যিহেতু গৰম দিছে ন বহুত
হয় হয় বাকী খবৰ ভাল
ভালে দিয়া তোমাৰ
মোৰো ভালে বাকী চাহপানী খালানে নাই
চাহ পানীয়ে খালোয় মাত্ৰ অলপ তাৰমানে উঠাত অকনমান দেৰি হ'ল
আচ্ছা মই বাৰু খালো বাৰু মই আজি তোমাৰ চাৰিটাতে উঠিছিলো ৰবা মানে আজি বহুত দিনৰ মূৰত ৰাতিপুৱা চাৰিটাত উঠিলো তাৰপিছত তোমাৰ অ কাষতে এজন খুৰা থাকে খুৰা মানে খুৰা হঁতৰ যিবিলাক মানে ধৰা আজিকালি আমি মানে বিয়া চিয়া পাতো যে আমি লাইফত তমি জীৱনত ব্যস্ত যায় টো সংসাৰিক মায় মোৰ মাজত ত তেওঁলোকক আমি আজিকালি দেখা নাপাওঁ মানে তেওঁলোকক আমি আজিকালি চিন্তাত দেখা পাও ত' আজিকালি খুৰাহঁতে মানে এটা খুৰাহতৰ যি আগৰ বন্ধু বৰ্গ তেওঁলোকে সকলোৱে বিয়া পাতিছে কিন্ত তেওঁলোকে আজি আহ তেওঁলোকে মানে আজিকালি নতুকে ৰাতিপুৱা ক্ৰিকেট খেলা ষ্টাৰ্ট কৰিছে ত মই আজি গলো এনে ওলাই বহুত দিনৰ মই ৰাতিপুৱ উঠিছো ভাল লাগিছে
হয় আৰু গৰম বোৰো আমাৰ বৰ্তমান কিবা আৰু অত্যাধিক হৈ যাই আছে আমি থাকিব পৰা নাই
গৰম অত্যাধিকতটো হ'বই দিয়াচোন মানে আজি যেতিয়া খেলিব গ'লো যে কেনেকুৱা গৰম ৰাতিপুৱা তোমাৰ চাৰিটা পাৰিলে চাৰে চাৰিটাৰ পৰা ৰ'দেই দিয়ে মানে
হয় হয়
ত এনেুৱ হ'ব দিয়চোন যিহেতু আমি গছ গছনি কাটি আছো তাৰ আচলতে দুখ কোন জানা নে নাই দুখী আমি মানুহবোৰে তুমি যে কৈছা তুমি যে কৈছা বা মই যে কৈছো তুমিও দুখী ময়ো দুখী এনেকুৱা মানে আচলতে
হয় হয় আমি নিজে কৰি আছো আৰু বা নিজে কৰি আমি অনুভৱ কৰা নাই বস্তুটো যে আমাৰ নিজৰে আৰু যে আমাৰ পৰিৱেশটোৰ লগতে আমাৰ নিজৰে যে ক্ষতি হৈ আছে সেইটো আমি কোনেও গুৰুত্ব দিয়া নাই গতিকে এই এইটোৰ ওপৰত আমি গুৰুত্ব দিয়াতটো অত্যন্ত জৰুৰী আৰু মই ভাবো কাৰণ ধৰি লোৱা যিটো আমাৰ গোলকীয় উষ্ণতা সেইটো আমাৰ অতিক বৃদ্ধি পাবলৈ ধৰিছে যাৰ ফলত ধৰিলোৱা আমাৰ ওজন স্তৰত এক তৰফত ফুটা হোৱাও আমি দেখিবলৈ পাইছো বা শুনিবলৈ পাইছো। গতিকে আৰু যাতে আৰু বাহ ধৰি লোৱা আমাৰ। অ', গৰমৰ লগতে আমাৰ পৰিৱেশতটো আমাৰ বহুগুণে আমাৰ বৰ্তমান সময়ত। বিনষ্ট হোৱা আমি দেখিবলৈ পাইছো। বা আমাৰ চৌপাশে আমাৰ পৰিৱেশটো বহুগুণে আৰু বিনষ্ট হৈ যাই আছে। গতিকে ধৰি লোৱা প্ৰদূষিত প্ৰদূষণ বুলি ক'লে এইটো অকল ধৰি লোৱা।
অ', বায়ু প্ৰদূষণেই নহয় ইয়াৰ লগত বহুতো আমাৰ প্ৰদূষণ আমাৰ জড়িত হৈ থাকে যেনেকৈ। ধৰি লোৱা পানী প্ৰদূষণ বা শব্দ প্ৰদূষণ লগতে আমাৰ মাটি প্ৰদূষণো আমি। হোৱা দেখিবলৈ পাওঁ। গতিকে এতিয়া অ', হয় মাটি প্ৰদূষণো আমি। বহুগুণে বৰ্তমান হৈ থকা আমি দেখিবলৈ পাওঁ, কাৰণ ধৰি লোৱা আমাৰ যিবিলাক আমি। দৈনন্দিন জীৱনত আৰু আমি যিবিলাক আমি প্লাষ্টিক জাতীয় আমি। সামগ্ৰী অত্যাধিক আমি আৰু বৰ্তমান সময়ত ব্যৱহাৰ কৰোঁ। বা ব্যৱহাৰ কৰা আমি অ', অন্য লোককো আৰু দেখিবলৈ পাওঁ। আৰু সেইবোৰ যেতিয়া আমি ব্যৱহাৰ কৰি যধে মধে য'তে ত'তে পেলাই দিওঁ। সেইবোৰ মাটিত বহুত দিন ধৰি থাকি যায় আৰু আমি সকলোৱে জানো যে। প্লাষ্টিক বোৰ আৰু মাটিৰ লগত মিহলি হৈ নাযায়, মিহলি হ'বলৈ বহু বছৰ তিনিশ। চাৰিশ, পাঁচশ বছৰ লাগি যায় গতিকে আৰু সেই মাটিৰ লগত মিহলি হৈ যোৱা। লগতে মাটিটোও প্ৰদূষিত হৈছে লগতে আমাৰ মাটিৰ যিটো উৰ্বৰতা শক্তি সেই। সেইটো আমাৰ হ্ৰাস পাবলৈ ধৰিছে, গতিকে তুমি কি কোৱা?
হয়, হয় তুমি একদম ঠিক কথা কৈছা, আমি আমি আমাৰ গছ-গছনি আদি কাটি পেলাই বহুত নস্ত। স্ত কৰিছো, তাৰ‌উপৰি আমি কি কৰো জানে আমি আমি কিছুমান ঠাই এনেকুৱা ঠাই আছে যত মানে আম এটা উৎ। উদ্যোগ এটা গঢ়ি তুলিবৰ বাবে সেই ঠাই খিনি ধুনীয়া মানে সেউজীয়া ঠাই গছ-গছনি আদি কা কাটি সেই ঠাই খিনিত। মানে সেউজীয়া সেউজীয়া ঠাইখিনি আমি অ'। উদ্যোগ গঢ়ি তুলিছো তাৰ ফলত কাষত যে মানুহ বিলাকে খেতি কৰিছিল সেই ঠাইখিনিৰ কাষৰ ম মাটি বিলাক তাৰ মাটি বিলাকৰ আমি উৰ্বৰতা শক্তি নষ্ট কৰি পেলাইছো। আৰু উৰ্বৰতা শক্তি নষ্ট কৰাৰ পিছত সেই মাটিখিনিক তুমি মাটি বুলি কৈ লাভ নাই। সেই মাটিখিনিক তুমি বালি বুলিয়ে ক'বা কাৰণ চোৱা তুমি আজি মাট। টিত অকনমান পানী পেলাই চাবা আৰু বালিত অকনমান বালি পা পানী পেলাই চাবা। বালিয়ে তোমাৰ ডাইৰেক্ট মাটিখিনি মানে বালিয়ে তোমাৰ পানীখিনি ডাইৰেক্ট শুহি লয়। শুহি লয়, কিন্তু মাটিয়ে লাহে লাহে শুহে, মাটিয়ে শুহে কিন্তু লাহে লাহে হয়নে?
হয়, হয়।
গতিকে এটা উদ্যোগ এটা উদ্যোগ এটা গঢ়ি তোলাৰ ফলত মাটিয়ে কিন্তু। পুৰা ডাইৰেক্ট শুহি লয়, মানে মানে সেই সেইখিনি আৰু মাটি বুলি কৈ লাভেই নাই, তুমি ডাইৰেক্ট বালি বুলিয়ে কবা। ত' এইব আমাৰ আমাৰ মানু কৰবাত নহয় কৰবাত কি হয় মাটি। টি আচলতে মা মানে এনেকুৱা উদ্যোগ আচলতে নহলেও নহয়, উদ্যোগ আমাক লাগে। উদ্যোগৰ পৰাইতো আমি চলি আছো ধৰা। উদ্যোগৰ পৰা যিখিনি বস্তু আ যিখিনি বস্তুৰ সৃষ্টি হয়, সেইবোৰতো আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন। ত' তেনেকুৱা ধৰণৰ কথাবিলাক।
হয় তুমি ঠিক কথাই ক'লা যে। কবলৈ গলে আৰু আমি দেখিবলৈ পাইছো আৰু বা আমি নিজেও কৰো যিটো আৰু এক কাৰ্য বা। বা আমি দেখিবলৈ পাইছো যে য'ত গছ লাগে তাত গছ। নাৰাখি আমি য'ত গছ নহয় আৰু। বা য'ত গছৰ বাবে আৰু চ সেইটো চ চ স্হায়ী নহয় আৰু য'ত। গছ ৰুই আছে বৰ্তমান সময়ত য'ত গছ ৰুব লাগে তাত গছ নুৰয়। যত গছ কাটিব নালাগে তাত গছ কাটি থকা আমি দেখিবলৈ পাইছো।
হয় হয় তাৰ এটা চলন্ত উদাহৰণ যদি মই মোৰ। ফালৰ দিব বিচাৰো বৰ্তমান আমি কি ধুনীয়া ঠাই তোমাৰ দ্বীপৰ বিল। দীঘলী পুুখুৰী তাত কি ধুনীয়া গছ-গছনি আছিল মানে। কাষৰে তোমাৰ কটন মহাবিদ্যলয় চৰি কটন মহাবিদ্যয়ালয় বুলি ক'লো তাৰ বাবে মোক ক্ষমা কৰি দিবা আচলতে কটন এখন বিশ্ববিদ্য়ালয় কটন বিশ্ববিদ্যালয়খন তাৰ তোমাৰ দীঘলী পুখুৰীৰ কাষতে উপস্থিত সেই ঠাই খখন কি ধুনীয়া লাগে যেতিয়া গছ গছনি আছিল ত কটনলৈকে গ'লে এটা বেলেগ এটা অনুভৱ পোৱা যায় কিন্তু বৰ্তমান তুমি গৈছাবা তুমাৰ এখন ব্ৰিজ বনাই াই দিছে তোমাৰ গছ ইমান ধুনীয়া ধুনীয়া গছ বিলাক কাটি তাতে এখন ব্ৰিজ বনাই দিছে তোমাৰ উৰণীয়া সেতুখন বনাই দিয়াৰ ফলত কি হৈছে তাত তোমাৰ মানুহ মাখে মাদক দ্ৰব্য আদি সেৱন কৰে সেৱন কৰি তাতে কাষতে ব্ৰিজৰ তলত বা ব্ৰিজৰ ওপৰৰ কাষতে তোমাৰ অ উম মাদক দ্ৰব্য আদিৰ বটল বিলাক পেলাই থৈ দিব ত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে ভাল লাগে যোনো এখন ইমান ডাঙৰ বিশ্ববিদ্য়ালয় যত নক বাহিৰৰ পৰা পঢ়িব আহে তাৰে একাষৰ ঠাইখনত অ মাধৱ দ্ৰব্য আ থাকে তাৰপিছত তোমাৰ তোমাৰ যে দ্বিতীয় উদাহৰণ দিব যা দ্বিতীয় উদাহৰণ হৈছে তোমাৰ দ্বপৰ বিল পৰ বিলত তোমাৰ গছ আদি কাটি পেলাই তোমাৰ হেৰি কৰি আছে তোমাৰ অহ গছ আদি কাটি পেল তোমাৰ এতিয়া তাতেও এখন উৰণীয়া সেইটো বনাব হেনো তো এনেকুৱা উন্নয়নৰ কি প্ৰয়োজন যি যি উন্নয়নত নেকি আমি আমাৰ আহ অসমৰ সৌন্দৰ্যটো হেৰুৱাব লগা হয় তেনেকুৱা সৌন্দৰ্যৰ মোকতটোো নালাগে তুমি তোমাৰ মতামতে
মোক ন লাগে তেনেকুৱা সৌন্দৰ্য যাৰ ফলত যাতে আমাৰ ধৰি লওক তুমি ক'লাই যে আমাৰ মাদক দ্ৰব্যবোৰ আমাৰ অত্যাধিক হোৱা আমি দেখিবলৈ পাইছো বা আমাৰ সৰু ল'ৰা ছোৱালী বোো আমাৰ এতিয়াৰ পৰা আৰু সেইবোৰ সেৱন কৰা আমি দেখিবলৈ পাও ধৰি লোৱা আমাৰ চিগাৰেটেই হওক বা আমাৰ জি বিলাক খুৰা পান আদি আছে সেইবোৰ আমি ব এ বহু অত্যাধিক হোৱা আৰু আমি দেখিবলৈ প পাইছো যাৰ ফলত ধৰি লোৱা পৰিৱেশতটো প্ৰদূষিত হোৱাৰ লগতে বায়ুতটো প্ৰদূষিত হোৱাৰ লগতে আমাৰ যে নিজৰ দোত দেহ দেহটো যে ক্ষতিগ্ৰস্ত হৈ আছে সেই আমি গমেই নাপাও বা আমি নিজে উপলব্ধি নকৰো গতিকে সেইটো আমি উপলব্ধি কৰি ল আৰু ধৰি লোৱা আমি আমি যদি এইবোৰ খাই থাকো আমি উঠি অহা নৱজ প্ৰজন্মবোৰক আমি কি বাদ দেখুৱাম বা তেওঁলোকেও যে এষাৰ কথাই আছে যে আগৰ হাল জহ হৈ যায় বা পিছৰ হাল সহ হৈও যায় গতিকে আৰু আমি সেইবোৰ বাট দেখুৱাই দিব নালাগে আৰু মোৰ মতামত আৰু আৰু ধৰি লোৱা মই অলপ আগতেই কলোৱেই যে আহ যিবোৰ আমি ধৰি লোৱা প্লাষ্টিক জাতীয় যদি আমি সামগ্ৰীবোৰ আমি যদি বন্ধ শুদ কৰি দি যদি আমি কাগজৰে তৈয়াৰী হওক বা আমাৰ অ কি বুলি কয় সেইটো বাহহ ভেতৰ দ্বাৰা তৈয়াৰী যদি আমি সামগ্ৰীবোৰ বা সজুলিবোৰ যদি আমি ব্যৱহাৰ কৰো তাৰ ফলত আমাৰ বায়ুতটো দূষিত হব লগতে আমাৰ অ মাটিতও প্ৰদূষিত নোহোৱা আমি দেখিবলৈ পাম বা তুমি কলাই যে আমাৰ ধৰি লোৱা যিবোৰ আমাৰ পানী আমাৰ বৰ্তমান প্ৰদূষিত হৈ আছে সেইবোৰ আমি চাবলৈ গ'লে ধৰি লোৱা যিবিলাক আমাৰ কল কাৰখানা আছে সেই কলখা কাৰখানাৰ পৰা আমাৰ যিবিলাক অলাগত এতিয়াল আমাৰ অহ কি বুলি কয় সেইটো দ্ৰব্য বা অহ আহ সা সুজুলি ওলাই সেইবোৰ আমাৰ আহ নদ নদীৰ লগত একেলগে সংযোগ কৰি তাত পেলাই দিয়া আমি দেখিবলৈ পাওঁ যাৰ ফলত আমাৰ পানীবোৰো প্ৰদূষিত হয় লগতে আমাৰ তাত থকা জ্বলন্ত প্ৰাণীবোৰ আমাৰ বৰ্তমান বিলুপ্তি হোৱা আমি দেখিবলৈ পাওঁ বা সত্ বা মৃত্যয়ু হোৱা আমি দেখিবলৈ পাও এতিয়া চাবলৈ গ'লে ধৰি লোৱা আমাৰ যিবিলাক আমাৰ গাও অঞ্চলতে হওক চহৰ অঞ্চলত মাছমৰীয়া আছে তেওঁওলোকৰ তো জীৱিকাৰ একমাত্ৰ প্ৰধান আহিলে হৈছে মাছ মৰা ন গতিকে যদি আমাৰ সেই পানীবোৰে প্ৰদূষিত হয় আৰু যদি আমাৰ মাছবিলাক বা অন্য প্ৰাণীবিলাক যদি নোহোৱা হয় হৈ যায় তেতিয়লে তেওঁলোকে জীৱনটো কেনেকৈ নিৰ্বাহ কৰিব গতিকে ইয়াৰ প্ৰতি আৰু আমি সকলোৱ সচেতন হোৱাটো আৰু অত্যন্ত জৰুৰী বুলি আৰু মই ভাবোঁ
উম তুমি ঠিক কৈছা বৰ্তমান আমি সকলো সচেতন হব লগা বা আমি সকলো জাগ্ৰত হ'ব লগা সময় হৈ গৈছে কিয়নো। বহুখিনি সময় অলৰেডি গুচি গৈছে বহুখিনি সময় গুচি এইকাৰণ গৈছে বুলি কৈছো কাৰণ- আমি এয়াৰ পৰাই যদিমি ইমান খিন অভ পাইছোঁ অৰ্থাৎ মই সেই অভাৱ- মানে মই অভাৱ মানে এইটোও বুজাব বিচাৰিছো যে বৰ্তমান তোমাৰ- ক'ৰবাত নহয় কৰবাতমাৰ অক্সিজেন কিনিবলগীয়া হৈ হৈছে। এইটো এটা খুব লজ্জাজনক ঘটনা এইটো এটা খুব লজ্জা- জ্জাজনক ঘটনা আমাৰ আহিবলগীয়া প্ৰজন্মৰ কথা চিন্তা কৰি আমি এতিয়াৰ পৰাই সজাগ হ'ব। লাগে মানে এতিয়াৰ পৰা যদি সজাগ হয় আমাৰ আহিব লগা প্ৰজন্মই এইটো- ইমান খিনি বিপদৰ সন্মুখীন হব লগীয়া নহ'ব গতিকে এতিয়াৰ পৰাই সজাগ হ'ব লাগে আচলতে- অকল প্ৰদূষণৰ ক্ষেত্ৰত বুলি নহয় তোমাৰ- প্ৰদূষণ বুলি ক'লে এতিয়া বহুত বহুত প্ৰদূষণ আছে আজি হয়তো কৈ শেষ কৰিব নোৱাৰিম তোমাৰ পানী প্ৰদূষণ- তোমাৰ শব্দ- প্ৰদূষণ তোমাৰ পানী প্ৰদূষণ বুলি ক'লে তুমাৰ ধৰা এতিয়া তোমাৰ এই আজি তমাৰ চাবা তুমি বি- মন্দিৰ গৈছা বশিষ্ট মন্দিৰত তুমি পানী খিনি কি লেতেৰা দেখা কিন্তু চত পূজা। সময়ত গৈ ছাবা অ কি কি একদম চা হৈ আছে তাত তুমি মানে নিজৰ- চাঁতো দেখাা তাৰ পিছত তুমি তুমি আচলতে বান- মান এই ক্ষেত্ৰতো তোমাৰ ভুল আছে তোমাৰ মানে আমাৰ সমাজখনেৰে ভুল আছে। আমি জৰ জোথৰ আদি আমি ডাষ্টবিনত পেলাব পাৰো ঠিক আছে কিন্তু ডাষ্টবত নে পেলাই কত পেলাইছো নলা নদাত-
লগতে আমাৰ ধৰি লোৱা যিবিলাক আমাৰ এ সেইটো কি বুলি কয় মথাউৰি আছে সেই মথাউৰিৰ কাষত- আমি অ গছ বোৰ আমি কাটি দিওঁ যাৰ ফলত আমাৰ নদীৰ যিটো বান্ধ সেই- আমি ভঙা আমি দেখিবলৈ পাওঁ আৰু যাৰ ফলত আমাৰ নিজৰে আৰু অসুবিধা হৈছে। মই ভাবো যে আৰু পোন হয় হয় হয় পোন প্ৰথমে আৰু- কি বুলি কয় আমি নিজকে আৰু ঠিক কৰিব লাগিব আৰু নিজে আমি- ইয়াৰ ওপৰত সচেতন হব লাগিব আহ তাৰ লগতে আৰু আমি চৰকাৰকো- ইয়াৰ ওপৰত আহ্বান জনাব লাগিব যে যাতে আমাৰ এই প্ৰদূৰ্ষন বোৰ আমাৰ- নোহোৱা কৰে আৰু বা আমাৰ বৰ্তমান আমি চৰকাৰকো ধন্যবাদ দিব লাগিব যে আৰু- যথেষ্ট পৰিমামানে আৰু প্ৰদূষণবোৰ আমাৰ আহ নোহোৱা হবলৈ ধৰিছে আৰু চাবলৈ গলে- গতিকে আৰু ইয়াৰ ওপৰত যাতে আৰু আৰু সঠিক ব্য্ৱস্থা লয় সেয়াই আৰু-
চৰকাৰে আমি ধন্যবাদ এইকাৰণে কাৰণ চৰকাৰে কিছুমান তমাৰ মানে আঁচনি ওলাইছে মানে তোমাৰ আত্ম- সহায়ক গোটবোৰক কিছুমান চৰ্ত দিছে যে আপোনালোকে গছ পুলি ৰুই কিনে আাক আমাক ফটো আপলোড কৰক- আমি আপোনালোকৰ গোটটোক এনেদৰে সহায় কৰিম ঠিক আছে তেওঁ তেওঁ- তেওঁলোকে সেইকাৰণে আমি চৰকাৰক ধন্যবাদ জনাব লাগিব। কিন্তু আমি আত্মসহায়ত গোটত থকা সেই মহিলাকেইজনে- আমি ধন্যবাদ নহয় তেওঁলোকক আমি বুজাব লাগিব এইকেইটানো বুজাব লাগিব কাৰণ তেখেতসকলে সেই- ফটোখন উঠাৰ পিছত সেই ফটোখন যেতিয়া গ্ৰুপত আপলোড কৰি দিব- সহায়ক গ্ৰুপত আপলোড কৰি দিয়াৰ পিছত তেওঁলোকে সেই গছডালাক পাহৰি যায়। সংৰক্ষণ কৰিব পাহৰি যায় আৰু সেইকাৰণে আমি এ একফালে আমি। ধন্যবাদ জনাব লাগিব একফালে আমি বুজাবুজাব লাগিব।
হয় গতিকে বাৰু ঠিক আছে দিয়ক আজিলৈ বহুতো নজনা কথা জানিব পাৰিলো তোমাৰ পৰা ঠিক আছে। দিয়া বাৰু অ ধন্যবাদ।